অ'। শুনা পাইছেনে? অ' অ' শুনি আছোঁ কোৱা। কি কৰিছে?
উঠিছোঁ, আপুনি?
অ' মই ভাত-ভাত বনোৱা হৈ গ'ল বাৰু! ভাত খোৱা হোৱা নাই। খামহে আৰু সেই কিবা-কিবি অলপমান কামত ব্যস্ত আছিলোঁ।
হয়-হয় তাকে ল'ৰাটো শুলে-শুলে। সেই তাৰ গাতো ইমান ভাল নাছিলে সেই টো কাৰণে একেইদিন একো কৰিব পৰা নাছিলোঁ।
অ', তাকে আজি মানে সেই সময়ৰ মূল্য আমি সময়ৰ যে মূল্য সদায় বুজিব লাগে। অ', কণ কথা পাতো বুলি ভাবিলো মানে আপোনাৰ লগত। অ', আপুনি কি বুলি ভাবে মানে সময়ৰ মূল্য অ', আমি সদায় বুজিব লাগে নে কিছুমানে ইমান সময়ৰ মূল্যয় বুজি নাপায় চাগে এনে এনে অ
উ বুজিব হয় হয় বুজিব লাগে বুজিব লাগে কিন্তু সেই মানে কি কিছুমানে বুজি নাপায় মানে এই বিশেষকে আপোনাৰ আহ মানে সৰু থাকোতে মইও বুজি পোৱা নাছিলো পোৱা নাছিলো বাও সময়ৰ মূল্যতো খেলা ধূলা কৰিয়ে আগুৱাই দিছিলো ক'ত কেতিয়া সঠিক তো গুচি নোপোৱাৰ ফলত চাগে আজি অকণমান ক'ৰবাত ৰখি যাব লগা হৈছে। সেইটো মানে এতিয়া অনুতপ্ত হৈছো যে সেইটো বুজি পাব লাগিছিল হয় সেইটো অনুভৱ কৰো মই কিন্তু।
যোৱা নাই এতিয়াও সময় আছে।
আছে কিন অহ সেইটো হয় হয়। সেই কৰিব পাৰি কিন্তু এতিয়া অ ফেমিলি পৰিয়ালৰ কাৰণে মানে সং সাংসাৰিক হৈ যোৱা কাৰণে কিছুমান কাম কৰিব পৰা নাযায়।
অ সেইটো কথা আমি আকৌ ভালকে মানি ল'ব নোৱাৰো। এনেকুৱা উদাহৰণ দেখিছোঁ আহ মোৰ লগত একেলগে চাকৰি জইন কৰা। আহ তেওঁ মানে খুব ইচ্ছা সৰুৰ পৰাই। যোৱাৰ ইচ্ছা মানে সেইয়া মোৰ লগত একেলগে সোমাইছে চকীটোত সোমাই কিন্তু এতিয়াও অলৰেডি তেওঁ খবৰটো সোমাওতে বাট ইচ্ছা হৈছিলে এজনি ছোৱালীও আছে অও ছেকেণ্ড বাচ্ছাৰো তেওঁ মানে প্লেন কৰি আছিলে। কিন্তু মাকৰ ঘৰত থাকে তেওঁ পঢ়ি পঢ়ি এ ছি এছ হৈ গুচি গ'ল মানে।
উম উম বাপৰে উম সেইটো একাগ্ৰতা আছিলে তেওঁমানে ধৈয্য। হেল্ল'। হেল্ল'।
প্ৰথম থাকোঁতে প্ৰথম চাকৰিৰ আছে।
হেল্ল'। হেল্ল' শুনিছেনে। হেল্ল'। হেল্ল।
অহ শুনা পাইছে নেকি অহ শুনা পাইছে অ অ মানে সেই হাজবেণ্ বহুত চাপৰ্টিভ আছিলে তেওঁ ঘৰলে পঠাই দিয়ে মাকৰ ঘৰলে আৰু মাকৰ ঘৰৰ মানুহে মানে বাচ্চা কেইটা চোৱা চিতা কৰে আৰু তাই বহুত পঢ়ে
হয় হয় হয় সেই তেনেকুৱা হ'লে পাৰি বাৰু দেই সেইটো
টো বাধা বুলি নাভাবিব
অ তেনেকে কলে আকৌ মই উৎসাহ পাওঁ মানে
আহ সেইটো হয় উ
বাকী আপোনাৰ মতামতটো কওকচোন বাৰু
মোৰ মতামত এনেকুৱা মই মোৰ সৰুতে সেই আপুনি কোৱাৰ নিচিনা সময় মূল্য বুজা নাছিলো মানে এ সেই কেতিয়াবা এনেকুৱা বহুত ইম্পৰ্টেণ্ট এক্সাম থাকে সেই ক্লাছ ফৰত থাকোতেও কিছুমান স্কলাৰশ্বিপৰ যে এক্জাম থাকে মই মানে আপোনাৰ এক্সামৰ এসপ্তাহ আগলেকে মই একো নপঢ়ো নপঢ়োঁ দেউতাই দেউতাইবাৰে চালান কৰিছিলে তেনেকে সে উ বিভিন্ন জেগাত ঘূৰি ফুৰা হয় তাৰপিছত সেই এবাৰ মানে সেই হাজোত আছিলে দেউতা কোৱাটাৰত তালৈ গৈছোঁ তাৰ নেবাৰ বিলাক ওচৰ পাজৰ যিমান লৰাোৱালীছে খেলা ধূলা কৰি তেনেকে সময় কটাইছোঁ লস্তত মায়ে মানে মোক ধৰিলে পঢ়া থৰতে গম পালে মই একো একো পঢ়া নাই মইতো নাই নাপালো মানে সেই তেনেকুৱা ধৰণৰ মই একদম সময়ত অনুভৱ সময়ত পঢ়া মানুহ মানে নপঢ়াকে থৈ দিও বস্তুটো পেলাই-পেলাই
অ অ জমা হৈ যায়
হৈ যায়
হয় হয় তাকে সেই মানে আহ সেইটো মানে এই মানে সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ কাৰণে এতিয়া যেনেকে এতিয়া মোবাইল অ মোবাইলটো চাই চাই বহুত সময় নষ্ট কৰে ন আমি গালি পাৰি থাকো সিহঁতক মোবাইল চাই সময় নষ্ট কৰিছো কিন্তু মানে মই ভাবোঁ যে সেইখিনি সময়ত আমিও আছিলোঁ মানে আমি মোবাইল নাচাইছিলোঁ আমি খেলা ধূলা কৰি কিবা কিবি কৰি সময় কটাইছিলোঁ
সকাইছিলো হয়তো আমাৰ সময়ত মোবাইল থাকিলে আমিও চালো হেতেন উ
এতিয়া টিভিত কিছুমানে কাৰ্টুন চাই সময় কটায় সেই তেনেকুৱা আৰু এ পৰিস্থিতি মানে উম হেৰিটো মানে বেলেগ বেলেগ অলে গৈ আছে ন
অ সেইটো হয় এই মই অলপতে মানে মোক সেই ভাত খাবলৈ মোৰ অ লগৰ কলিক এগৰাকীয়ে মাতিলে তাৰ পিছত গৈ দেখিলো বাচ্ছাজনীয়ে দিনৰ দিনটো মানে কাৰ্টুন চাই থাকে মই যাওঁতেও সেই বহি পেলাই কাৰ্টুন চাই আছে চকুত টিপ নামাৰাকে চাই আছে মানে
এ ৰাম উম
মানে মোবাইল চোৱাৰ অভ্যাস আছিলে ছোৱীজনীৰ বহুত সেইটো অভ্যাসৰ পৰা গুচাব টিভিত দি দিছে মানে টিভিটোত কাৰ্টুন চাই থাকে কাৰ্টুন যদি দিনটো চাই থাকে একদম ৰাতি দহ তা বাজি যায় বোলে।
ইয়েৰাম অহ, অহ।
তাৰপিছত দেউতাকৰ লগত যুদ্ধ মানে। দেউতাকে ক্ৰিকেট চাব লাগে। কিন্তু তাই ক্ৰিকেট চাবত নিবিয়ে তাৰ পিছত আৰু খঙতে কৈছে আৰু এটা তত দিধিয়ে আনিম।
উপায় নাই কেতিয়াবা হৈ যায়। সেই মানে সেই একদম সেয়ে মানে এতিয়া সিহঁতে একো সময়ৰ একো কথাই বুজি পোৱা নাই। সে যেতিয়া মানে ডাঙৰ হ'ব মানে পাম তে তেতিয়াহে সিঁহতে অনুভৱ উম, তে তেতিয়াহে মানে সিহঁতে অনুভৱ কৰিব। যেনেকে এতিয়া আমি অনুভৱ কৰি আছো সেইখিনি সময়ত যদি আমি অকণ ভালকে বহি যোৱা। বা সেই সময়খিনিত যদি উপযুক্ত কামটো কৰিলোঁ হয় বা ঘৰৰ গালি পি আমি তেতিয়া বেয়া পাওঁ। কিবা আকৌ অ', উম, সেই এতিয়া অনুভৱ হয় সেইবিলাক কথা।
একদম ঠিক কথা কৈছ মানে হে এ, এতিয়া অনুভৱ হয়। কিন্তু এতিয়া আৰু উপায়ো নাই। আহ, ঘূৰি যাবও নোৱাৰি।
হৈ যাব নোৱাৰি।
উম। সেইকাৰণে সময়ক আমি বহুত মূল্য দিব লাগে সময়ৰ, উম। সময়ৰ কথা ভাবি নাচালে পিছত
উম, দিগদাৰ হৈছে অ', সেইটোৱে সময়ৰ কাম সময়ত কৰি যাব এতিয়া আপোনাৰ আমি নিজৰ ক্ষেত্ৰতে আমি চাব পাৰোঁ। এতিয়া এচাইনমেন্ট বিলাক কি যদি আমি জমা কৰি থৈ দিওঁ ন'। আজি দিম কালি কিবা আজি লিখিম, কালি লিখিম বুলি কোৰোঁতে কোৰোঁতে পিছত মানে কেনেকুৱা ক য হৈ যায়গৈ। মই এদিন মই যেতিয়া ডি এল এড কৰি আছিলো মোৰ তেতিয়া মানে হৈছিলে এছাইনমেন্ট দি দিলে বহুতকেইখন পেপাৰৰ এ, আজি কৰিম এই কাইলৈ কৰিম। আৰু মানে মোৰ মেমহঁতৰ লগত মোক অকণমান মানে ঘনিষ্ঠতাটো বেছি আছিলে সেইকাৰণে মানে কিছুমান ক্ষেত্ৰ ত', এই সময়ত নিদিলেও হ'ব। পিছত এদিন দিম আৰু এনেকে থাকোঁতে, থাকোঁতে তেতিয়া মানে চবেই দি দিলে। মই ৰখি গ'লো নহয়। নট, আ, আঠটামান বজা, আঠটা বজাৰ পৰা মানে ৰাতি আঠটা বজাৰ পৰা, অ', মানে, হেৰি, আপোনাৰ চাৰিটা বজালৈকে মই এছাইনমেণ্টে লিখি আছোঁ। মোৰ এতিয়াও সেই মুহূৰ্ত মনত পৰে। কি কি লিখিছোঁ, লিখিছোঁ ছোঁ, আৰু মুঠতে মই লিখি পেলাই জমা দিম। বনাই
মোৰো তেনেকুৱা হৈছে। মই বিএড কৰি থাকোঁতে তেনেকে আগৰ পৰা নক, নক কৰোঁ মানে মই পেলাই থৈ দিওঁ। মোৰ সেইটো বহুত বেয়া স্বভাৱ। পিছলৈ থৈ দিওঁ। আ, সেইটো তেতিয়া মই চাৰিটা-পাঁচটা বজালৈকে লিখিছোঁ, মানে, এছাইনমেণ্ট তাৰ পাছত আপোনাৰ এই অকল তেতিয়াই নহয়। এতিয়া মই হেল্ল', শুনি আছানে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনি আছে হেল্ল'।